অ' শুনিছোঁ-শুনিছোঁ কোৱা?
কি কৰি আছা?
মই এনেই মাত্ৰ এইয়া চাহ পানী খাই উঠি মোবাইল ফোনটোয়ে চাইছো। কিনো কৰিম একো কামো নাই এতিয়া। এইখিনি সময়তনো কি কাম থাকে তাতে সেইটোয়ে আৰু মোবাইল ফোন তোকে চাই আছিলো। তুমি-তুমি কি কৰি আছা পাছে?
এনে মই মোবাইল ফোনে চাই আছিলো। পিছে তুমি বেমাৰ ভাল পালা নে নাই?
অ', অ' পালো ৰবা ঠিকেই এতিয়া অলপ ভালে হৈছে আৰু।
বাহিৰৰ বস্তু খাই আছিলি নে ঘৰৰ বস্তু তোমাকটো ডক্টৰে বাহিৰৰ বস্ত খাব মানা কৰিছিলে ন?
নাই-নাই এতিয়া একদম বাদ দি দিলো দেই মানে বেমাৰটো হোৱাৰ পৰা মানে এতিয়া আৰু খোৱা বাদেই দিছো, এতিয়া যিমান পাৰো মই ঘৰুৱা খাব চেষ্টা কৰি আছো। বাহিৰা বস্তু বাদেই দিছো ধৰা বাট দিলোয়ে আৰ মানে ভালকে দিয়ে দিছো আৰু মানে এতিয়া ঘৰুৱাই খাওঁ আৰু।
হয় ঘৰুৱায়ে খাবা কাৰণ তোমাক ডক্টৰে বাহিৰৰ বস্তু খাবা মানাই কৰিছে তোমাক ঘৰুৱা বস্তুৱে খাব লয়ছে কাৰণ এতিয়া ঘৰুৱা খাদ্যবিলাক আমাৰ স্বাস্থ্যয় কাৰণে বহুত ভাল হয়।
অ' সেইটোতো হয়েই দিয়া আমাক নিজৰ স্বাস্থ্যৰ বাবে যিহেতু ঘৰুৱা খাদ্যটো ভাল সেয়ে ময়ো এতিয়া শাক পাচলিৰে পুৰাই-পুৰাই ধৰা আ ফল মূললৈকে চব খাব চেষ্টা কৰিছো দেই মানে চেষ্টা মানে কি খাইয়ে আছো মই। নাই ঘৰতে গালি দি গালি দি হ'লেও খোৱাই আছে আৰু মই খাই আছো শাক পাচলিয়ে ধৰা যি শাক পাচলিয়ে কিয় নহওঁক বা সেউজীয়া সেউজীয়া শাক পাচলি এইবোৰ চব খাই আছো লগতে ফল মূলো খাই আছো। তোমাৰ গধূলি সময়ত, তুমি খোৱা নে নাই এনেই বাচে।
মইয়ো খাও ময়ো মানে মায়ে মোক আজি খাইছোয়ে দিনত পালেং শাকে খাইছো মানে মায়ৰো দিয়ে আৰু ৰখাব নোখোজো মই কিন্তু মায়ে জবৰজস্ত- চিকে দিয়ে আৰু খাব লাগে কাৰণ আমাৰ স্বাস্থ্য কাৰণে ভাল হয় তোমাৰ সেউজীয়া শাক পাচলি হওক, বা বিষ হওক গাজৰ হওক বা ফল-মূলে হওক আমাৰ স্বাস্থ্যৰ কাৰণে ভাল হয়।
হয় হয় মই এতিয়া কোৱাৰ মানে আজ এতিয়াতো মোৰ ধৰা তিনিদিন মান হ'লে এইবোৰ শাক-পাচলিবোৰ খাই থকা। অ চব শাক-পাচলি খাইছো বা লগতে চোৱা এই বিতে হওক, বা ডালিম ডালিম যিহেতু আমাৰ তেজৰ বাবেই ভাল সেইবোৰ চব খাই আছো আৰু যিমান পাৰিছো।
এতিয়া চাবা আমাৰ আইৰনৰ কাৰণে তোমাৰ কি কয় কল্ড ড্ৰিংক খাব কি এইটো কি আছিলে। কল-পচলা খাব লাগে তোমাৰ কি কয় কলা কচু খাব লাগে মানে। ডালিম খাব লাগে বিট খাব লাগে আৰু এইবিলাকৰ কাৰণে আমি আইৰণ পাম বা আমি তেজৰ শক্তি পাম। বা বহুতো এনেকুৱা ধৰণৰ বজা শাক-পাচলি দ্বাৰা আমি বহুত ত এনেকুৱা শক্তি বিলাক পাও বা স্বাস্থ্যৰ আমাৰ ভাল হয়।
হয় হয় মই এইটো কথা ভালকে হলো দেই তোমাৰ পৰা যি যে এইয়া কল-পচলা খাব পাৰি কল-পচলা খালে ভাল নি- নিজৰ বাবে বা এইটো কলা আৰু কচো এইবোৰ মই নিশ্চয় আৰু মানে এতিয়া খাব চেষ্টা কৰিম দেই কালি বা পৰহি ভিতৰতে মই নিশ্চয় খাব। চেষ্টা কৰিম এইবোৰ যিহেতু ভাল বস্তু বুলিয়ে কৰা তুমি।
অ খাব লাগে এতিয়া চাবা ঘৰুৱা বস্ত- ব বালে ঘৰুৱা ৰন্ধন মানে খাই একদম ভাল লাগে যেতিয়া মায়ে যেতিয়া ধৰা আমি কলেজৰ পৰা আহো বা স্কুলত পৰা আহো যেতিয়া মায়ে ঘৰত গৰম গৰম দালি আলু পিটিকা মানে ভাত যে তেতিয়া মানে খাই একদম আনন্দ লাগি যায় যিমান বাহিৰৰ বস্তু খালেও মানে ঘৰত যেতিয়া আমি মানে ঘৰৰ ঘৰুৱা খাদ্য খাওঁ তেতিয়া মানে একদম আনন্দ লাগি যায় আৰু।
হয় হয় এতিয়াতো মই অ হস্পিতালৰ পৰা অহাৰ পিছত আৰু এতিয়া মই এইকেইদিনতো ধৰা ভাইৰা বস্তু একো খোৱাই নাই একোতে মই হাত দিয়া নাই। অ যিমান পাৰিছো ঘৰৰে ধৰা আলু ভাজিয়ে কিয় নহওক মান আলু ভাজি ভাত। বা এইয়া শাক পাচলিয়ে। অলপ প্ৰটিনৰ বাবে মই এয়া ব্ৰইলাৰ মাংস খাইছো বা কণী খাইছো এনেকুৱাকৈ খাই আছো আৰু নিজৰ দেহটোৰ বাব যিহেতু নিজৰ স্বাস্থ্যৰ কথা ভাবিব লাগিব। যিমান পাইছো বাইছো বাছেত তোমাৰ এনে প্ৰিয় ৰ ঘৰুৱা খাদ্য কিনো মই মানে জানিলে ভাল আৰু
মোৰ প্ৰিয় মানে ধৰা তোমাৰ খাদ্যটো তোমাৰ হৈছে মোৰ পাহৰি কয় আলু পিতিকা আৰু আলু কি কয় আলু ভাজি। একদম খাই ভাল লাগে আৰু মোক। এইটো যিমান দেই সিমান খাব পাৰো আৰু মোক।
হয় হয়। ভয়ে পাছে এইকেইদিন ঘৰতে আৰু কোৱা কোৱা?
তোমাৰ প্ৰিয় খাদ্য কি হয় ঘৰুৱা?
মইতো এইকেইদিন যিমানে হেৰি খালো ন মাছৰ টেঙা। মানে মই এতিয়াও ক'বা গ'লে এইটোয়ে ভাল লগা হৈ গৈছে আৰু এতিয়া মানে মোৰ মুখত জুতি আহি গৈছে মাছৰ টেঙা খাই তাৰ পাছতে আকৌ এইয়া আলু আলু ভুজা খাইছিলোঁ গতে আলু পিটিক- কা পন্টা ভাত এইবোৰ খায়ে নিজা আৰু লগতে খাৰ খালো দেই খাৰ খাইতো বাপৰে কি কবা ইমান মুখত জুতি আহিছে মই এতিয়া মানে খাৰ খাৰৰ খাৰ আৰু ভাত দিলে মই খাব পাৰিম এনেকুৱা খাৰ মানে কেনেকুৱা টাইপৰ জানে বনাই মাই আহ কঁঠালৰ গুটি আৰু এই লাওৰ আগ যে সেই তাত খাৰ দিয়ে সেনেকৈ ইমান মানে সোৱাদ আহে ন এই খাদ্যটোৰ খাই মানে ইমান ভাল লাগে মানে এতিয়া ভাবিছো যে কিয় বাহিৰা বস্তু খাইছিলো নিজৰ ঘৰুৱা বস্তুবোৰ এৰি কেনে ঘৰুৱা খাদ্যবোৰত ইমান সোৱাদ আছে যিহেতু এতিয়া মানে মই পস্তাইছো আৰু যে বাহিৰা বস্তুবোৰ খাই কেনে নিজৰ বেমাৰ মাতি ললো। কিন্তু এতিয়া যিমান পাৰিম আৰু মই ঘৰুৱা ৰান্ধনে খাব চেষ্টা কৰি আছো দেই তুমিও খাবা যিমান পাৰা
অ কি কৰিছা কি কয় এতিয়া তুমি চাবা এতিয়া আমাৰ কল বা কনি গা যি আমাৰ প্ৰটিন আমাৰ শক্তি আমাৰ প্ৰটিনৰ কাৰনে এতিয়া তুমি ধৰা এতিয়া যিমান গৰম দি আছে গৰমত যদি আমি কি কয় পনতা ভাত খাও বা তোমাৰ ধৰা ভাত পানী বা পিয়াজ আৰু জলকীয়া বা তোমাৰ কি কয় কেঁচা বুট খালে একদম মানে আনন্দ লাগিব এতে সেইবিলাক ভাত খালে বিলাক মানে পেটতো বহুত ঠাণ্ডা থাকে আৰু যোনটো আমাৰ স্বাস্থ্য কাৰণেও ভাল হয়
অ অ এইটো হয়ে দিয়া আৰু তো মইয়ো এইটোও গম পাইছো দেই গৰম দিনত বোলে এইয়া পনটা ভাত বা আলু পিটিকা লগতে কিবা এটা চাটনি বিলাহীৰ চাটনি হওক যিহৰে চাটনি হওক এনেকোৱা খালে মানে একদম নিজৰ একো গৰম অনুভৱ নহয় ঠাণ্ডা পৰি যায় গোটেই দেহত তো মই শুনিব পাইছো মানে সেয়ে আৰু মই এইবোৰ খাইছো লো আজিতো যি গৰম দিলে ন এই গৰমতে আমাৰ চবে মানে আজি পনটা ভাতে খাইছে পনটা ভাত আৰু আলু পিটিকা তাৰে বাদে কায়ো একোৱে খোৱা নাই ইমান গৰমত মছলা জাতীয় বস্তু খাবও নোৱাৰি পাছে তুমিও কেতিয়া বা এনে খাবা গৰম পৰিলে আৰু
হয় আমি খাইয়ে থাকো আৰু মায়ে বনাই থাকে খাই একদম ভাল লাগিছে বিশেষকৈ এতিয়া পনটা ভাত আৰু কি কয় তোমাৰ অ কেঁচা বুট আৰু পিয়াজ আৰু তোমাৰ ধৰা আলু পিটিকা আৰু তেল দি বা বিলাহী চাটনি একদম মানে কবা আৰু একদম ভাল লাগে আৰু
অ অ তাত বহুত সোৱাদ ন আৰু বিশেষকৈতো মাৰ হাতৰ আৰু ইমানেই সোৱাদ ঘৰুৱা ৰ ৰন্ধন মাহঁতে মই এনে বাহিৰৰ মই এতিয়াহে গম পাইছো মই কিয় ইমান মানে বেমাৰী হৈ পৰিল বাহিৰৰ বোৰ খাই কাৰন তাত এতিয়া চাফ চিকুণ কৰি নবনাই ন বহুত দোকানত বহুতত ধৰা বহুতত বনাই ধৰা কিন্তু বেছি ভাগততো নবনাই এনেকা চাফ চিকুণতাৰে তাত এই মাখি পৰি থাকে ধূলি বালি পৰে লগতে সিহঁতে বহুতো হাত চাত নোধোৱাকৈ বনায় ঘৰততো মই দেখি থাকো মাই কেনেকোৱা ধৰণে চাফ চিকুণ একদম ভাল কৰি দুই তিনিবাৰকৈ শাক পাচলি হওক যিয়ে হওক ধুই কেনে বনাই কেনে দিয়ে মোক বা গৰমে গৰমে খাব পাৰো বা বাহিৰততো এইবোৰ দেখি থাকো ভজা তেলত টো ভজি ভাজি থাকে ভাজি থাকে সিহঁতে তেলটো মানে ক'লা হৈ নোযোৱালৈকে সিহঁতে মানে তাত বহুত ধৰণৰে বে বে ফাষ্ট ফুড বোৰ এইবোৰ ভা জিয়ে থাকে আৰু তাৰ ফলতে মোৰ এনেকোৱা পেটৰ অসুখ হৈ কেনে মোৰ বেমাৰ হ'ল দেই
হয় একদম ঠিক আছে তোমাৰ এতিয়া হোটেলতে চাবা যিমান ধৰা ফাইভ ষ্টাৰ হোটেল যাওক বা যিমান দামী দামী হোটেলত গ'লেও তোমাৰ এইটো আমিতো দেখা নাপাও কেনেকোৱা কি বনাই বা বাৰু ফাইভ ষ্টাৰ হোটেলত ভালে বনায় তথাপিও মানে যেনেকোৱা ঘৰৰ মানে খাদ্য তেনেকোৱা মানে আমি কতো নাপাও আৰু যিমান ফাইভ ষ্টাৰ হোটেল হক যিমান দামী হোটলে হওক বা এনেকোৱা বা এতিয়া ধৰা সৰু সুৰা হোটেলতো চাবা আমি দেখাতো নাপাও কোনে কেনেকোৱা ধুৱে বা ধুৱে নোধুৱে বা একেটা তেলতে বা একেটা এইগেইটাতে মানে যিবিলাক বা আঞ্জা বিলাক বা যিয়ে নহক বনাই থাকে তাৰ ফলত আমাৰ স্বাস্থ্যও বেয়া হৈ যায়
অ, এইটোতো হয়েই কিয় নহ'ব, কাৰণ আমি যিমান পাৰো এইবোৰ ঘৰুৱা ৰন্ধা খাব লাগে। আৰু চাবা বহুতে আজিকালি বহুত শিশুৱে বিদ্যালয় সমূহত গ'লে ন তুমি দেখিব পাবা পেকেট-পেকেট টিফিনত লৈ যায়। পেকেট বস্তু মানে টিফিনত লৈ যায়। সিহঁতে ধৰা এ কিবা চিপছ নিব বোলে আজি কিবা মেগী লৈ যাব। এইবোৰ খাই সিহঁতৰ অসুখ হ'ব ন। আৰু আগতেতো আমাক কি আছিলে মাহঁতে আমাক ৰুটি, আলু ভাজি দিছিলে। খাইয়ে কি মজা যেতিয়া লগৰবোৰৰ লগত খাওঁ মিলি জুলি সেনেকোৱাই কি মজা ন। আজিকালিতো পোৰা আৰু ক'ত ন এইবোৰ জানিব, সিহঁতে অক'লে মেগী নিব, চাওমিন নিব, কিবা-কিবি লৈ যায় আৰু টিফিনত।
একদম ঠিক আছে আৰু এইবিলাক মেগী, চাওমিন বা এইবিলাক খালেও আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেয়া হয়।
হয়, সেইটোতো হয়য়ে। মেগীয়েতো বহুত ক্ষতি কৰে ৰবা দে সেইটো। মই গম পাই গৈছো মানে এতিয়া সেইটো বাবে মই যিমান পাৰিছো বাদ দিছো মেগী। মেগী খোৱা মানে বাদ দিছোঁ ধৰা। কেতিয়াবা আকৌ খাব মন গ'লে, খাব পাৰিম আৰু সপ্তাহৰ ধৰা এবাৰ। বা মাহতে দুই তিনিবাৰ সেনেকুৱা টাই আৰু বেছি মানে নাখাওঁ আৰু নিজৰ তাতে দেহটোও যাতে ভালে থাকো। ক নিজৰ কেতিয়াবা খাত খ বা সেই বেছি নাখায়, কেতিয়াবা খাম আৰু মাজে-মাজে।
হয়। কি কাৰণে তুমি বোলে আগতে বহুত মেগী খোৱা আছিলে ন।
উম' হয়-হয়। অ, পাছে এতিয়া তুমি এইবোৰ ঘৰুৱা খাদ্যই খোৱা কৰিছ ত।
ঘৰুৱা খাদ্য খাইছিলোঁ, মাজে-মাজে বাৰু বাহিৰৰ অ, শুনিছো-শুনিছো। তুমি শুনিছানে?
অ-অ।
ঘৰুৱা খাদ্য, ঘৰুৱা খাদ্য খাওঁ মই কিন্তু মাজে-মাজে বাহিৰৰ এ খাব মন যায় যে, সেইকাৰণে আৰু মাজে- মাজে খাওঁ আৰু। অ
অ, মাজে-মাজে খাবা দেই কিন্তু। মানে সদায় নাখাবা আৰু মানে সদায় অভ্যাস কৰি নলবা যে বাহিৰা বস্তু খোৱাতো যিমান পাৰা তুমি অ' ৰাতিপুৱা উঠি ভাল এটা খাদ্য খাব চেষ্টা কৰিবা। ব্ৰেকফাষ্টত বা ৰা দিনৰ সময়ত তুমি ভাত খাবা, ৰাতিৰ সময়তো এনেকুৱাই ভাত বা ৰুটি খাবা। বাহিৰা বস্তু ইমান খাব নালাগে ন, গধূলি কেতিয়াবা খাব মন গ'লে এদিন বা দুদিন খাবা। তাতকৈ বেছি নাখাবা কাৰণ মই গম পাই গ'লো যিহেতু মোৰ বেমাৰ হয়। সেইয়ে মই তোমাক কৈছোঁ যাতে তোমাৰো পিছলৈকে একো অ, অসুখ-চসুখ নহয় আৰু। তোমাৰ দেহটো যাতে ভালে থাকে। সেইটোয়ে বিচাৰো ন আমি চবে। উম' চবৰে দেহটো ভালে থাকে, ঘৰুৱা ৰন্ধা খাই যাতে। পাছে আজি তোমাৰ পৰা বহুত কথা শিকিলো দেই মই, ঘৰুৱা ৰন্ধনৰ বিষয়ে। কি-কি খাব লাগে?
তোমাৰ পৰা বহুতো কথা শিকিলো বা আমি সদায় ঘৰুৱা ৰন্ধা খাব লাগে সেইটো শিকিলোঁ।
অ, দিয়া দে আজিৰ বাবে ৰাখিছোঁ।
অ, দিয়া-দিয়া, ৰাখিছো দিয়া।
কিয়?